অ, দাদা নমস্কাৰ।
গুড ইভিনিং।
অ দাদা ভালনে? অ' গুড ইভিনিং ভাল ন অ' আছো মই ভালে আছো আপনি?
লিং লেগিং হৈ আছে কিয় লেগিং হৈ আছে।
উম, কি? মই আছো এনেই আছো দোকানতে আছো। কি কৈছে?
টো ভালকে হানাই লেগ কৈ আছিল মানে কথা কোৱাৰ পিছত দুই তিনি মিনিট থিচনে হ অ' হা?
অ' এইটো নেটৱৰ্ক ইছু হ'ব পাৰে দাদা।
অ' আচ্ছা। উম।
পিছে আপ কি কৰি আছে আপুনি?
এতিয়া মই এতিয়া বা বজাৰত আহিছিলো বজাৰত আহিছিলো এতিয়া ঘৰত গৈ আছো।
অ', অ' বজাৰত গৈ কিবা খালে নে?
হা?
বজাৰত আহি কিবা খালে নে হেল্ল'?
খোৱাটো খোৱা নাই এই খোৱা বস্তু লৈছে। নাই একো খোৱা নাই খোৱা বস্তু লৈছে। এই চব্জি লৈছে ঘৰত ঘৰৰ কাৰণে এতিয়া ৰাতি
অ', অ' কি খাই ভাল পায় আপুনি মাছ মাংসৰ ভিতৰত?
মাংস।
মাছ মাংসৰ ভিতৰত কি খাই ভাল পায় মাছ নে মাংস?
মাংস মাংসৰ মাংসৰ ভিতৰত এ হাঁ আৰু কবিতৰ। এই দুটা মোৰ বহুত ফেভাৰট হয়।
অ' আজিকালি ইমান যে গৰম নাই ইমান গৰমৰ দিনত মানে মাছ মাংসটো মানে অলপ কমাই দিব। ইমান খাব নালাগে।
অ' আচ্ছা আচ্ছা থেংক ইউ থেংক ইউ।
মানে হয় হয় বতৰ বেয়া না পোৰা গৰম গৰমত বহুত বেমাৰ হৈ আছে।
উম, উম।
যিমান পাৰে মাছ মাংসটো কমকৈ খাব। মই মই দোকানতে আহিছিলো যাম আৰু ভাবিছিলো।
নাই ন থিয়
উ, বন্ধ কৰা নাই কৰিলে নেকি আপুনি গ'লে নেকি ঘৰতে?
উম, গৈ আছো।
অ'।
মনটোক ভাল লগা নাই আজি।
কিয়?
টোপনি আহি আছে।
কিয় মনটো ভাল লগা নাই?
এই অলপ অ' কিবাত ইনভেষ্ট কৰিছিলো ন। অনলাইনত অনলাইন অনলাইন অনলাইন ট্ৰেডিঙত।
উম, এইবিলাকতো। হয় এইটো আপুনি ট্ৰাই নকৰিব মানে ইমা এইটো ভাল নহয় না।
যদি তেনেকুৱা কৰি থাকে লাইফটো শেষ হ'ব।
কি কৰিব ঐ এইটো মই বাদ দিছিলোঁ ৰে। মানে যোৱা ৰাতি অলপ পাইছিলোঁ ন'।
সেইটো মানে, সিহঁতে কি কৰিব আগতে অলপ দি দি ল'ব, দি কিনে তাৰপিছত লাহে লাহে লাহে লাহে আপোনালোকৰ লাহে লাহে কৈ লৈ থাকিব আপুনি গমেই নাপাব হয় না।
হয় হয়।
উম। মনটো বেয়া কৰিব নালাগে, অ' কালি ফুৰিবলৈ যাওঁক।
মোৰ ইমান বেয়া হোৱা নাই, কিন্তু একেই বস্তুটো বাৰে বাৰে, ঘুৰি আছে যে।
মানুহৰ ভিৰৰ মাজত থাকক মানুহৰ লগত কথা বাতৰা কৈ থাকক মনটো ফ্ৰী হৈ থাকিব। সেইটোলৈ যদি আপুনি বেছি মানে মনত পেলাই থাকে তেনেহ'লে মনটো একেবাৰে বেয়া হৈ থাকিব, মাইণ্ডটো চেঞ্জ মাইণ্ডটো খাৰাপ।
আজি মোৰ এদিন এদিন ন'হলে এদিন ৰিটাৰ্ণ আহিব মই এ, পাবি আছোঁ এদিন পিছত এদিন পিছত কিবা কৰিম।
আৰু কি ইনভেষ্ট কৰিব নেকি?
অ' খালি ইভিনিঙত, খালি ইভিনিঙত। কিমান
অ', অ'।
লাষ্ট নাই।
পিছে এইটো, আপনি আজি মানে কি কৰে, আপনি কামটো কি কৰি থাকে?
কোনটো?
আপুনি দৈনন্দিন জীৱনত কি কাম কৰে?
মই এনে বেচিক ইডোকেটাৰ। এডুকেটাৰ হয় মই, হয় টিচাৰ হয়। প্ৰাইভেট টিচাৰ হয়। হয় হয় প্ৰাইভেট টিচাৰ হয়।
অ' তেনেহ'লেটো এতিয়া বন্ধ, হ'ল চাগে? স্কুল।
এইবোৰ পিছে নে অগষ্ট আগষ্টৰ চাৰি তাৰিখত ৰি অপ-ৰ ৰি অপিনিং আছে।
অ' তেনেহ'লে ক'ত বা যাব নেকি ফুৰিবলৈ?
এ, যে এইটো যোৱাৰ মনটো আছিল কিন কিন্তু কি হ'ল। ফাইনেন্সিয়েলি অলপ কিবা হ'ব নেকি?
অ' ফু ফুৰিলে নতুন ফুৰিলে আপোনাৰ নতুন এটা জাগা পাব। এইটো নতুন জেগা এতে এক্সপিৰিয়েঞ্চ পাই থাকিব।
সেইটোতো হয়।
বেলেগ কিবা আদাৰ ষ্টেটত গ'লে তাত হয়। তাৰ কালচাৰটো চাব। তাৰ কালচাৰটো কেনেকুৱা আদাৰ কানট্ৰিত গ'লে।
আডাৰ কাৰ্ণটি।
হয় আডাৰ কাৰ্নটি নিয়া নিয়াৰেষ্ট যেনেকুৱা আছে। আডাৰ কাৰ্ণটি বা আডাৰ ষ্টেট যেনেকুৱা আছে। যিবিলাক আছে, তেনেকুৱা ঠাইতো যাব পাৰে।
দেই কিবা, এই দহ পোন্ধৰ তাৰিখৰ পিছত।
হয়।
দহ পোন্ধৰ তাৰিখ পিছত চেষ্টা কৰিম।
হয় দহ পোন্ধৰ দিন চেষ্টা কৰিব পাৰে আপুনি ট্ৰাই কৰিব পাৰে।
কি আপুনি যাব নেকি?
অ, মইতো ভাবিছো যাম, মই মানে এই আমাৰ নিৰামিষ এই। ওচৰতে যে যেনেকুৱা আছে আপোনাৰ নেপাল যি ঠাই আছে নহয়। কাউনট্ৰী নেপালত। যাম ভাবিছো, এই মাহতেই যাম এই। জুলাইতে যাম। তাতে অলপ, হয়, মানে মোৰ চকুতো অলপ প্ৰব্লেম। দেখা দি আছে না, চকুতো দেখোম তাত। চকুৰ ডক্তৰও আছে ভাল ভাল, হয়। তাত চাবলৈ।
টো কিমান লয় তাতে। এই ডক্টৰটো ভিজিটিং চাৰ্জ কিমান লয়।
বিজিট। নহয়, তেনেকুৱা নহয় ভিজিত একবাৰেই কম আমাৰ অসমৰ তুলনাত বহুত কম।
টাল আপনি যদি যায় আপোনাৰ মেডিচিন চকু ডক্টৰ দেখাই চব। মিলি আপোনাৰ ওৱান থাউজেণ্ড মান যাব চাগে। ওৱান থাউজেণ্ড ত হৈ যাব আৰু।
ইৱ থে্ হ্ৰে এনে
হয় হয় হয়, ছিক্সটি পাৰ্চেণ্ট।
উম,
উম, তাৰপিছত তাৰ পৰা যাম ফুৰিবলৈ যাম। সোৰা জাগা আছে তাতে এই কাঠমাণ্ডু আছে আৰু কিবা কিবি জাগা আছে। তাত যাম চ ভাবিছো চাও আগত কি হয় ডক্টৰ তা আগত দে কৈ ল নেকি?
স্কাৰ বুজি খাই আপনি স্কাৰ ডাক হৈ যে ডাক।
অ,
দাগতটো দাগ আৰু এই লাল, লাল।
উম,
লাল লাল কালাৰৰ কিবাটো ৰিমুভ কৰিব পাৰে নেকি।
হয় ৰিমুভ কৰিব পাৰে।
মানে মই এনে এ, ন বহুত কেইটা মানুহ আছে তাৰ কিবাতো। বহুত মানে কিবা হোৱাইট মানে চাদা। অ তে
হয় তাতে আছে।
বুজা নাই।
আপনি যদি, আপোনি যদি যায়।
ত, কিন্তু কিন্তু মোৰ মোৰ এতিয়া মোৰ এতিয়া কি হৈ আছে অলপ অলপ। লাল লাল অলপ অলপ ষ্টাৰ্ট হৈছে।
অ, মোৰ সেনেকুৱা মোৰ মানে পানী। পানী পালেই মানে চকুতটো একদম লাল হৈ থাকে।
উম, উম এই যেতিয়া চান-চান পৰে।
উম উম উম চেম চেম মোৰো স্নান কৰাৰ পিছতেই যেতিয়া গচু গা ধোও উম।
উম।
গা ধোৱাৰ পিছতে লাল হৈ থাকে। সেইটো কাৰণে যাম মই আৰু তাত গ'লে এটা ফুৰিবলৈ জাগা পাম ভ্ৰমণো হৈ যাব তাতে হয় না?
হো?
নেপাল গ'লে ভ্ৰমণ এটা হৈ যাব ডক্টৰো দেখা হৈ যাব। তাত বেলেগ এটা এক্সপিৰিয়েঞ্চো পাম। তাৰ মানুহ কেনেকুৱা কৰে কি কেনেকুৱা কৰি চলে কালচাৰটো কি। কি খাই ভাল পোৱা সিহঁতে সেইবিলাকো অলপ চাব পাৰিম। হয় নে নাই?
হয়, হয় যাম।
উম, উম।
মই এতিয়া কিবা কৰিব লাগিব।
ঠিক আছে দাদা তেনেহ'লে। অ', অ', আপোনাৰ লগত কথা কৈ ভাল ভাল লাগিল।
এতিয়া এতিয়া কি বন্ধ কৰিব নেকি আপুনি?
অ', মই বন্ধ কৰিম ঠিক আছে। কথা কৈ ভাল লাগিল আকৌ এবাৰ লগ পাম হয় না? অ' অ'। ঠিক আছে ধন্যবাদ দাদা।
ধন্যবাদ।
হয়।